শুনা পাইছা?
হয়। মইও পাইছো, ভালে আছা?
ভালনে, আছোঁ আছোঁ মই ভালে আছোঁ, তোমাৰ ভালনে?
মইও ভালে আছো, আজি ভাবিছিলো মানসিক স্বাস্থ্যৰ ওপৰত অলপমান আলোচনা কৰো।
হয়, এইটো একেবাৰে ভাল বিষয় তুমি বাছি লৈছা দেই। যিহেতু মানুহ মানসিক স্বাস্থ্য আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হয়। শাৰীৰিক স্বাস্থ্য যেনেকৈ প্ৰয়োজনীয় তেনেকৈ মানসিক স্বাস্থ্যও আমাৰ কাৰণে প্ৰয়োজনীয় নহয়নে বাৰু?
হয়, হয় ঠিকেই কৈছা। আহ কিছুমানে শাৰীৰিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ে, কিন্তু মানসিক স্বাস্থ্যৰ ওপৰত আহ গুৰুত্ব নিদিয়ে। ফলত তেওঁলোকে আহ মানসিক ৰোগৰ সন্মুখীন হ'ব লগগীয়া হয়।
হয়, একেবাৰে সঁচা কথা কৈছা তুমি। মানে আমাৰ নিজৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো আমাৰ অ' মানে সিমানেই প্ৰয়োজনীয় হয়। যিহেতু মানসিক স্বাস্থ্য বুলিলে উ আমাৰ চিন্তা ভাৱনা, অনুভৱ আচৰণ আমাৰ দৈনন্দিন জীৱনৰ সৈতে মানে খাপ খুৱাই আহ চলাব পৰা যিবিলাক ক্ষমতা থাকে সেইবোৰকে আমি মানসিক স্বাস্থ্য বুলি ক'ব পাৰো নহয়নে বাৰু?
হয় -হয় ঠিকেই কৈছা।
বাৰু এই মানসিক স্বাস্থ্য ভালে থাকিলে এজন ব্যক্তিৰ জীৱনত কি কি সুবিধা হব পাৰে বাৰু তুমি এই বিষয়ে কি বুলি ভাবা?
অ' মোৰ মতেদি মানসিক স্বাস্থ্য ভালে থাকিলে আত্মবিশ্বাস বৃদ্ধি পায় আহ সিদ্ধান্ত লোৱাত সুবিধা হয়, সম্পৰ্ক ভালে থাকে, আৰু উম বিভিন্ন সমস্যাৰ সন্মুখীন আমি ভালদৰে হ'ব পাৰো যেতিয়া আমি মানসিক স্বাস্থ্য সন্মুখীন হ'ব লগগীয়া হয় তেন্তে আমি আমাৰ আত্মবিশ্বাস হেৰুৱাই দিয় তাৰোপৰি সিদ্ধান্ত লোৱাটো আমাৰ কষ্ট হয় আৰু আমাৰ উম যেতিয়া আমি ভালদলে উম আচৰণ কৰিব নোৱাৰিম বা আমাৰ মানসিক চাপ বৃদ্ধি হয় তেতিয়া আমি সকলোবিলাকে খিং খিঙীয়া টাইপ হৈ পৰো বা ভালকে কথা বতৰা দিব নোৱাৰি নোৱাৰো তেতিয়া সি অ' সম্পৰ্কতো প্ৰভাৱ পেলাই, সেয়েহে মই ভাবো যে মানসিক স্বাস্থ্যৰ আমাৰ ব্যক্তি এজন ব্যক্তিৰ জীৱনত বহুতেই অ' গুৰুত্বপূৰ্ণ
হয় একেবাৰে সচা কথা কৈছা দেই, মানে মানসিক স্বাস্থ্যটো আমাৰ যদি ভালে নাথাকে তেতিয়া আমাৰ। ত খং ৰাগ এই সকলোবোৰ মানে বৃদ্ধি পাই যায় নহয় নে?
হয় ঠিকেই কৈছা বাৰু মানসিক স্বাস্থ্য বেয়া হোৱাৰ কিছুমান কাৰণ জানা নেকি তুমি?
অ হয় ইয়াৰ মানে মানসিক স্বাস্থ্য বেয়া হোৱাৰ বহুতো কাৰণ আছে। মানে বিভিন্ন বহুজন মানুহৰ ক্ষেত্ৰত বহু কাৰণ থাকিব পাৰে বেলেগ বেলেগ কাৰন থাকিব পাৰে। আহ তাৰ ভিতৰত মানে আহ বেছিভাগ যেনে অত্যধিক চাপ। পৰিয়ালৰ সমস্যা হওক বা আৰ্থিক অসুবিধা আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত পৰীক্ষাৰ ভয়। পৰীক্ষাৰ আহ এ ফলাফলৰ ভয়। বা কৰ্মস্থলীৰ চাপ আহ তাৰপিছত আৰু সামাজিক বিচ্ছিন্নতা। আহ বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে মানে। আহ মানসিকাৰ আহ স্বাস্থ্যটো আমাৰ নিজৰ দৈনন্দিন জীৱন যদি। ভালদৰে থাকে, আমি সকলো ফালৰ পৰা যদি আমাৰ আমি। এ আনন্দ মনেৰে থাকো, তেতিয়া আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত মানে ভাল প্ৰভাৱ পৰা দেখা যায়। কিন্তু যদি আমি। আহ যিকোনো এটা দিশৰ ফালৰ দিশৰ পৰা যদি আমি কষ্ট পাই থাকো বা। আমাৰ অসুবিধা হয় তেতিয়া মানে মানসিক স্বাস্থ্যৰ ওপৰত বহুত। বেয়াকৈ প্ৰভাৱ পলে প্ৰ মানে বেয়াকৈ প্ৰভাৱ পৰে বুলি মই ভাবো।
হয় ঠিকেই কৈছা।
বাৰু এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো এই সমস্যা দেখা পোৱা যাই নেকি?
হয় নিশ্চয় উম কাৰণ ছাত্ৰ - ছাত্ৰী সকলৰ। বহুতো আশা থাকে তোৰ মাতৃ পাতৃৰ মাতৃ আৰু পিতৃৰ। আহ প অভিভাৱকৰ আশা আকাংক্ষা আ তাৰ পিছত। পৰীক্ষাৰ ফলাফল প্ৰতিযোগিতা ভৱিষ্যত। লৈ চিন্তা এইবোৰ উ এইবোৰে ছাত্ৰ ছাত্ৰ মানসিক সমস্যাৰ সৃষ্টি কৰে। অ আমি অভিভাৱক হলেও কেতিয়া কেতিয়াও উম তেওঁলোকৰ ওপৰত বেছি চাপ দিব নালাগে। আৰু বা তেওঁলোকে ইমান প্ৰতিযোগিতাৰ প্ৰতি ইমান নালাগে যাতে তেওঁলোকে মানসিক চাপ বৃদ্ধি। পাই আমি তেওঁলোকক আহ সদায় উৎসাহ দিব লাগে বা আহ। তেওঁলোকে যাতে আগুৱাই বাঢ়ি আহ আগুৱাই যায় তাৰ বাবে আমি শিক্ষা দিব লাগে হয় নে?
হয় একেবাৰে সচা কথা কৈছা দেই তুমি।
বাৰু মানসিক চাপ বা ষ্ট্ৰেছ বুলিলে তুমি কি বুজা?
আ মই ভাবোঁ যে যেতিয়া মানে যিকোনো সমস্যা বা দায়িত্ব বা পৰিস্থিতি আমাৰ মনত অতিমাত্ৰাৰ উদ্বেগ বা দুশ্চিন্তা তাৰ সৃষ্টি কৰে তেতিয়া মানে এই মানসিক চাপ বুলি কোৱা বস্তুটো যিটো আমাৰ আহ মানে মানে মানসিক চাপ বা ষ্ট্ৰেচ এই বস্তুটো মানে ভালেখিনি বৃদ্ধি পায়। ইয়াকে মই ভাবোঁ যে মানসিক চাপ বা ষ্ট্ৰেছ বুলি কব পাৰি। মানে যিকোনো সময়ত যে যিটো আমাৰ মানুহৰ জীৱন বিভিন্ন সমস্যাৰে ভৰপূৰ। যিকোনো সময়ত যি কোনো মানে সমস্যা মানে যিকোনো ফালৰ পৰা আহি যাব পাৰে। আহ তেতিয়া মানে এই সমস্যাবোৰ বা হওক উম আমাৰ যেতিয়া আমি ডাঙৰ হৈ যাওঁ তেতিয়া আমাৰ ওপৰত আহ যিখিনি পৰিয়ালৰ দায়িত্ব হওক ওচৰৰ বন্ধু বান্ধৱৰ দায়িত্ব বা যিকোনো ধৰণৰ পৰিস্থিতি এই সকলোবোৰৰ জৰিয়তে যিবিলাক আমাৰ মনত আহ মানে অ অতিমাত্ৰা উদ্বেগ হওক বা বিভিন্ন ধৰণৰ চিন্তাৰ সৃষ্টি হয় সেইবোৰক মই মানসিক চাপ ষ্ট্ৰেছ আহ বুলি ভাবো আৰু। নেকি কোৱা?
হয় ঠিকেই কৈছা।
হয়। বাৰু অলপ চাপ থাকিলে কোনো অপকাৰ হয় নেকি বাৰু?
উপকাৰ হয় কাৰণ উম যেতিয়া আমাৰ অলপ চাপ চাপ থাকে তেতিয়া আমাক আহ সি অ দায়িত্বশীল বা মনোযোগী কৰি তোলে যে আমি এইটো কাম কৰিবই লাগিব বা আমাৰ অ যিটো আমাৰ লক্ষ্য আছে জীৱনত। থাকিব লাগে কিন্তু বেছি অত্যাধিক চাপ হোৱাাতটো আমাৰ মানসিক স্বাস্থ্যৰ বাবে অধিক উ উম অস্বাস্থ্যকৰ হ'ব পাৰে। বা ক্ষতিকাৰক হ'ব পাৰে।
হয় এইটো একেবাৰে সঁচা আধা কৈছাঁ তুমি।
বাৰু অত্যাধিক চাপৰ লক্ষণসমূহ কি কি তুমি জানা নেকি?
হয় যেতিয়া মানে আমি আমাৰ বিভিন্ন ধৰণৰ সমস্যা হয়। বা বিভিন্ন ধৰণৰ আমি চিন্তা সন্মুখীন কৰিবলগীয়া হয়। তেতিয়া মানে বহু ধৰণৰ এ মানে আমাৰ যিটো মানসিক চাপ সেই মানসিক চাপ ক্ৰমান্বয়ে বৃদ্ধি পাই যায়। আহ তাৰে মানে তাৰ ভিতৰত কিছুমান লক্ষণ হ'ল যেনে বেছিকৈ খং উঠা। আৰু আমাৰ মনোযোগ কমি যোৱা যিকোনো ক্ষেত্ৰতে হওক আহ তাৰপিছত টুপনি কমি যোৱা আৰু অত্যাধিক চিন্তা হওক। তাৰ পিছত হতাশা আৰু আমাৰ নিজৰে ভাগৰুৱা ভাগৰুৱা অনুভৱ হয়। আৰু খোৱা বোৱাত মানে খোৱা বোৱাতো ভাল নহয় বা খোৱা খোৱা বোৱা অনমীয়া অনিয়মীয় ৰূপত হয়। এই বহু ধৰণৰ লক্ষণ দেখা পোৱা যায় আমাৰ যিকোনো কাম কৰোতে মানে আমাৰ সেই কামটো প্ৰতি আহ ছাত্ৰ ছাত্ৰীৰ, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মানে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত মনোযোগ কমি যায়। তেওঁলোকৰ টোপনি কমি যায় বিশেষকৈ এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মানে পৰীক্ষাৰ সময়ত বা পৰীক্ষাৰ ফল- ফলাফলৰ সময়ত এই মানে অত্যাধিক চাপৰ লক্ষণসমূহ দেখা পোৱা যায়। উ তেওঁলোকে আহ সঘনে উ মানে সোনকালে খং খং কৰি উঠে বা সোনকালে উম তেওঁলোক। মানে অত্যাধিক চিন্তাত গুচি যায় বা নিজকে ভাগৰুৱা ভাগৰুৱা অনুভৱ কৰে খোৱা বোৱা ভালদৰে নকৰে। আহ সেই সেইবাবে মই ভাবো যে এই অত্যা ধিক চাপৰ যিবোৰ লক্ষণ সমূহ আছে এইবোৰ মানে আমাৰ মানসিক স্বাস্থ্য বাবে। এ বহুতে অপকাৰী হয়, তুম এই বিষয়ে তুমি কি ভাবা?
তুমি যি কৈছা ময়ো সেই ভাবোঁ আমি কেতিয়াও অধ্যাধিক চাপৰ সন্মুখীন হ'ব লাগে হ'ব লাগে হ'ব নালাগে। আৰু আমি সদায় অ 'নিজৰ মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব লাগে। আমি যদি অত্যধিক চাপৰ সন্মুখীন হওঁ তেতিয়া আমি এইবোৰ যাতে উ উ অ' এইবোৰ যাতে আমি অ'কৰিব নোৱাৰো যাতে আমাৰ যেনে আমাৰ খ- খং আমি নিজৰ খঙৰ ওপৰত সদায় কন্ট্ৰল ৰাখিব লাগে বা তেওঁলোকৰ ওপৰত আমি কৰিব লাগে যাতে আমাৰ মানসিক স্বাস্থ্যত তেনেকৈ প্ৰভাৱ নেপেলায়।
হয় একেবাৰে সঁচা কথা কৈছা একেবাৰে সঁচা কথা কৈছা দেই। বাৰু এই বহু মানুহে এ আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতো মানে গুৰুত্ব দিয়ে। কিন্তু মানসিক আহ স্বাস্থ্য বা মানসিক সমস্যাক লৈ গুৰুত্ব নিদিয়ে ইয়াৰ কাৰণ। কি বুলি কি বুলি ভাবা তুমি?
আহ মোৰ মতে সচেতনতাৰ অভাৱ আৰু সামাজিক কুসংস্কাৰৰ বাবে। বহুত ভাবে যে মানসিক সমস্যা মানেই দুৰ্বলতা কিন্তু সেয়া সম্পূৰ্ণ ভুল ধাৰণা। উম মানসিক স্বাস্থ্য আমি গুৰুত্ব দিব লাগে কাৰণ উ আমি যদি ধ্যান কৰো বা সেই তেতিয়া মনোযোগ শক্তি বৃদ্ধি পায় অ আমি অ'। কিছুমান মানুহে আকৌ শাৰীৰিক উম স্বাস্থ্যকে উম অ' গুৰুত্ব দিয়ে কিন্তু মানসিক স্বাস্থ্যক গুৰুত্ব নিদিয়ে। আমি তেনেকুৱা কৰাটো সম্পূৰ্ণ অনুচিত কাৰণ আমাৰ উম শাৰীৰিক স্বাস্থ্যই আমাৰ স্বাস্থ্যটো স্বাস্থ্যটো ভাল লাগিব মানসিক স্বাস্থ্য আমাৰ। আ'গোটেই দিনটো ভাল ৰাখিব আমাৰ মনোযোগ বৃদ্ধি কৰিব। বা সকলো প্ৰকাৰৰ সমস্যাৰ পৰা আমাক বাচাই ৰাখিব পাৰে উম। সেইয বাবে আমি বহু ধৰণৰ স্বাস্থ্য আমি গুৰুত্ব দিব লাগে।
হয় একেবাৰে সঁচা কথা সঁচা কথা কৈছা দেই তুমি। অ' বাৰু মানে কি যিহেতু মানসিক সমস্যা জীৱনৰ যিকোনো ব্যক্তিৰ হ'ব পাৰে। আহ সেইবাবে মানে ধৰা যিকোনো বয়সৰ হওঁক বা লিংগ শিক্ষা বা আৰ্থিক সমস্যা নি নিৰশেষে আৰ্থিক অৱস্থাত নিৰ্বশেষে যিকোনো মানুহে মানে মানসিক সমস্যাত আহ ভুক্ত সমস্যাৰ ভুক্তভোগী হ'ব পাৰে। এইটো আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ বুলি কব ক'ব পাৰি নহয় নে।
হয় ঠিকেই কৈছা।
হয়। হয়।
বাৰু মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ কি কৰিব লাগে?
মই ভাবোঁ যে যেনেকে শাৰীৰিক স্বাস্থ্য ভালে ৰাখাৰ বাবে ব্যায়াম। বা সময়মতে টোপনি যোৱা এই সকলোবোৰ য়োগা এই সকলোবোৰ প্ৰয়োজনীয় হয়। তেনেদৰে মানসিক স্বাস্থ্য ভাল ৰাখিবলৈও নিয়মীয়া ব্যায়াম। বা পৰ্যাপ্ত টোপনিৰ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ আৰু সময়মতে আহ' মানে আৰাম কৰা হওক বা বিশ্ৰাম কৰা ইতিবাচক চিন্তা কৰা আৰু পৰিয়াল বা বন্ধু বৰ্গৰ সৈতে আহ কিছুমান অ' মূল্যৱান সময় আমাৰ মানসিক স্বাস্থ্য ভাল ৰাখিবৰ বাবে বহুতে মানে উপকাৰী হয়। এ যিটো আমাৰ মানে উম, মানসিক স্বাস্থ্যত বহুখিনি প্ৰভাৱ পেলাই। যেনেদৰে ব্যায়াম কৰিলে শৰীৰত অ' শৰীৰত মানে ৰাসায়নিক পদাৰ্থ নি-নিশ্চিত হয়। যিয়ে আমাৰ মন ভাল ৰাখে বা চাপ কমাই ৰাখে। আৰু অ' মানে অতি যিখিনি আমি টোপনি ল'ব লাগে পৰ্যাপ্ত পৰিমাণৰ টোপনিয়ে আমাৰ মনোযোগ অ' যেনেকে তুমি কলা মনোযোগ আমাৰ মানে কমিব নিদিয়ে। আৰু খং বৃদ্ধি নাপায় বা মানসিক চাপ বৃদ্ধি নাপায় সেইবাবে মই ভাবোঁ যে এই আহ' মানসিক স্বাস্থ্যৰ বাবে সকলোবোৰ এটা প্ৰয়োজনীয় অ-অংশ আৰু।
হয় ঠিকেই কৈছা! হয় হয় ঠিকেই কৈছা। বাৰু আজি তোমাৰ লগত কথা পাতি ভাল লাগিল, আকৌ একবাৰ লগ পাম আন এটা বিষয়ত।
হয় হয় মোৰো বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিক আছে বাৰু! আজিলৈ সামৰিছোঁ।
দিয়া বিদায়!
হয় হয়।